হেল্লো?
শুনিছানে?
অ', শুনিছোঁ তুমি শুনিছানে?
অ', শুনিছো কি কৰি কি কি কৰি আছা?
এ অলপ ৰুটি বনাইছিলো তুমি কি কৰি আছা?
এ' মই এতিয়া শুই কেনে উঠিলো ৰ'বা জাষ্ট।
হয়, নেকি অ', ক'বাত যাবা নেকি আজি?
উম, আজি
নাই ঘৰতে অ', গাওঁত যাবা নেকি?
উম, মানে মোৰ একাউন্ট এটা মানে মোৰ বেংকৰ একাউণ্ট এটা খুলিব লাগে।
অ'।
এই গ এই গুৱাহাটীত খু খুলিব বিচাৰিছিলো বহুত প্ৰব্লেম, বেংক ৰ ষ্টেটমেণ্ট লাগে মোৰ মানে ডকুমেণ্ট পাৰ্মানেণ্ট ডকো মেন্ত বোৰ গাঁৱৰ এড্ৰেছৰ ন'?
হয, হয়।
এইটোৰ কাৰণে মানে ইয়াতে বহুত ভেজাল হয়।
তেনেকুৱাই হয়, বাৰু তোমাৰ গাঁৱত মানুহ গাঁৱত থাকিলে আৰু ইয়াতে খুলিব হলে তোমাৰ ইয়াতে তাৰে এড ইয়াৰে এড্ৰেছ খোজে না তাৰপিছত সেইকাৰণে নহয়। তুমি ইয়াতে নোৱাৰিবা তাতে মোৰ খুলিব লাগিব।
এইটো এইটো কাৰণে যাওঁ। এতিয়া গৰম বন্ধ আছে যাই কাৰণে খুলি আহোঁ পতকে বুলি ভাবিলো। আহিম কা পৰহি নহলে থাৰছডে আহিম কোচবিহাৰ।
কোচবিহাৰ হয়, নেকি উম, তোমাৰ যাওঁতে কিন্তু পাঁচ ঘন্টামান লাগিব নে? তিনি পাঁচ পাঁচ ঘণ্টা। হয়, নেকি কিমান তাত ট্ৰেইন আছে ট্ৰেইনত যাম
ট্ৰেইন এটা এটাত আছে।
এটাত?
অ', বাৰটা মানত ওলাই যাব লাগিব।
এটা এটা কোচবিহাৰ যাই অহা এক্সপেৰিয়েচ ট্ৰেইন আছে ট্ৰেইনটো আছে। তাৰে তাতে গ'লে অলপ জল্দি যাই পাবা নেকি।
কোনটো এক্সপ্ৰেছ নৰ্থ ইষ্টৰ কথা কৈছা?
অ', বাৰটাত যায় নেকি সেইটো।
উম, নৰ্থ ইষ্ট চাৰে বাৰটাত যায়।
অ', সেইটোতে যাবা নেকি নাই বেলেগত যাবা?
কামাখ্যাৰ পৰা যায় এইটোত নাযাওঁ ইয়াত যাম। চৰাইঘাট এক্সপ্ৰেছত যাম।
অ', চৰাইঘাট স্প্ৰে সেইটো অ', তোমাৰ কেইটাত যাই পাব এতিয়া?
এইটো এ এটা চাৰে পাঁচটা দেখাইছে যদি লেট থাকে
অল অলপতো লেট থাকে ট্ৰেইন তোমাৰ যিমানু কৃহক অলপ টো লেট কৰে কেইটামান বাই চাঞ্চ কেতিয়া বা জল্দি যায় পায় আৰু।
হাফ এন আৱাৰ লেট কৰে, এইটো কওক কৈ লাভে নাই ছটা বাজিবই।
উম, আগতে তেনেকুৱা নাছিলে, আজিকালি বহুত লেট কৰে।
আজিকালি মানে, যোনটো ট্ৰেইন লেট হয়, এইটোক একদম লেটে কৰাই। বহুত কেতিয়াবা চাবাচোন? কোনোবা ট্ৰেইন বহুত লেট হয়! আৰু এইটো লাষ্টলৈ লেটে কৰাই থাকে।
সেইদনা আলিপুৰ দুুৱাৰ গৈছিলোঁ। আহোঁতে মোৰ তোমাৰ, ৰাতিপুৱা পাঁচ, ৰাতিপুৱা পাঁচটাৰ ট্ৰেইনত উঠিলোঁ। এ, গুৱাহাটী এনে, বাৰটাত আহি পাব লাগিছিলে, তিনটাত আহি পাইছোঁ। তোমাৰ, তিনি ঘণ্টা লেট কৰাইছে। ইমান মাথা গৰম হৈছে! এক জেগাত ৰখোৱাইছে, ৰখোৱাইছে। যোৱাই নাই, যোৱাই নাই, যোৱাই নাই। কি জেনেৰেল কি, টিকেট কি, কি টিকেট কাটিছা?
শ্লিপাৰ।
শ্লিপাৰ কাটিছা?
অ'! এ চি মানে, কি হয়! এ চিত গ'লে, এতিয়া বেছি ৰ'দত মানে, গৰমো নাই ন'।
অ'! এইটো হয়! এচিতে যাব পাৰি, এচিত। শ্লিপাৰ তোমাৰ, টিকেট কিমান লয়?
শ্লিপাৰ-শ্লিপাৰ আঢ়ৈশ টকা লয়।
উম, ট্ৰেইনৰ কিন্তু, টিকেটৰ দাম অলপ কম ন'! সেইটো ভাল লাগে,
কম কমতে, ট্ৰেইনত এইটো কাৰণে, তুমি ট্ৰিপ- চ্ৰিপ কৰা ভাল! ট্ৰেইনত।
উম, উম।
আৰু তোমাৰ মানে, ফেমিলিৰ লগত গ'লে এ চি লোৱা ঠিক আছে, মই অকলে, ট্ৰেভেল কৰিম যেতিয়া, কিনো!
সেইটো হয়!
হাৱা খাই-খাই যাম আৰু।
আজি যাইকে, কেতিয়া আহিব আকৌ?
আজি যাই থাৰ্চডে, মানে।
হয় নেকি? তাৰ পিছত মানে, থাকিবা অলপ, কেইদিনমান তাতে?
অ'! থাকিম কেইদিনমান। গাঁৱত গৈছোঁ যেতিয়া, থাক
অ'! তাতে, তাতে মানে, কেনেকুৱা জেগাটো?
অ'! মানে, কোচবিহাৰ যোনটো আছে, মানে এইটো, টাউন বুলিয়ে ক'ব পাৰে। মানে, চহৰ বুলিয়ে ক'ব পাৰে, এইটো।
হয়, হয়!
তাৰপিছে, তাতে এনে, তোমাৰ তুমি, তোমালোকে থাকা? গাঁৱত থাকা নে টাউনতে থাকা?
টাউনত থাকোঁ, টাউনত।
সেনেকে, অ'! টাউনত থাকা।
উম, উম।
আঁ তাতে ঘূৰা এনে, ফেমাচ কিবা বস্তু আছে নেকি, তাতে?
ৰাজবাৰী ফেমাচ হয়, তাৰে। শুনিছা চাগে?
ৰাজবাৰী, অ'! তাৰে কি ফেমাচ হয়, এনেই ৰাজবাৰীৰ?
ৰাজবাৰী মানে, এইটো ৰজাৰ ঘৰ আছিল, আও। সঁচাকে ৰজাৰ ঘৰত আছিল। তাৰপিছত, এইটো ৰজাৰ ঘৰটো ভাঙে। অ' অ'! তাৰপিছত, ৰজাৰ ৰজাৰ ঘৰটো ভাঙি, এতিয়া নতুনকে মানে, মেৰামত কৰিকিনে, এইটো ৰাজবাৰী বুলি কয় নি! এতিয়া হ'ল আৰু। মানে, কোচবিহাৰ যদি ফেমাচ প্লেচ বুলি, তুমি যাকো সোধা মানে, গুগল পাওঁ যদি, সোধে ন' যে, কোচবিহাৰ ফেমাচ প্লেচ বুলি। মানে, কোচবিহাৰৰ মেইন জাগা বুলি। এই, ৰাজবাৰীয়ে দেখাব।
হয় নেকি? অ'! এ ভালেই লাগে আৰু একবাৰ যাবলৈ মোৰ ইচ্ছা আছে আৰু।
অ' যাবা যাবা, আহিবা।
অঁ।
যাব যাবা।
তাৰ পিছে আৰু কি খালানো ব্ৰেকফাষ্ট?
ব্ৰেকফাষ্ট খোৱাই নাই ৰবা। জাষ্ট উঠিছো অলপ পিছত খামহে।
কি খাবা আজি?
চাওঁ এতিয়া কিবা আছে ঘৰত, খাম ব্ৰেড ব্ৰেড। চাহ তেনেকুৱাই খাম। মই ৰাতিপুৱা বেছি হেভি ব্ৰেকফাষ্ট নাখাও। মই খাবই নোৱাৰোঁ।
হয় নেকি? অ'।
কিছুমান আছে ন ভাত খাই দিয়ে ৰাতিপুৱা, মই নোৱাৰো। উম, উম মা উ মাংস থাকিলেও নোৱাৰো। মই ৰু ৰু ৰুটি আৰু চাহ খাও হয়। নহ'লে ৰুটি আৰু কিবা চব্জি খাওঁ, নহ'লে এই ব্ৰেড আৰু চাহে যায় বেছি।
মোৰো তেনেকুৱাই। ৰাতিপুৱা মানে তেনেকুৱা নাখাওঁ আৰু কেতিয়াবা তোমাৰ ৰুটি খোৱা যায়। আৰু তাৰ বেচি মই ব্ৰেড ডো খাব নোৱাৰোঁ ৰাতিপুৱাই ৰাতিপুৱাই আৰু মই ব্ৰেড ভাল নাপাওঁ। ব্ৰেড ব্ৰেডটো তো, ব্ৰেডটো তোমাৰ কেনেকুৱা লাগে বেমাৰী মানুহ খোৱা যেন লাগে, সেইকাৰণে মই নাখাওঁৱে ব্ৰেডটো।
অ' আজিকালি ব্ৰেডবোৰ চাবাচোন একদিন পিছতে বেয়া হৈ যায়।
এ ভাল নালাগে, আগৰ নিচিনা ব্ৰেড নাই আৰু।
আজি আ আজ আজ আ আজিকালি মোৰ চাগে ডাউট এইটো ডেটটো এনেহে লগাই বুজিছা।
উম, হেইদিনা এটা ব্ৰেড আ ইমান টাইট ক'লে আজিৰে ব্ৰেড হয়, আনিলো আৰু আনিএকি পুৰা কামুৰি আছো, কামুৰিবই নোৱাৰোঁ, কামুৰিবই নোৱাৰোঁ, ইমান টাইট ব্ৰেড।
তাকেতো এ এ এ এটা আ আ আ আগতে বনাই খালি ডেটটো লগাই দিয়ে, ডেটটো ইয়া হৈ গৈচে।
টো মানে কমাই লগাই আনিব লাগে।
উম, আৰু তুমি একদম মানে আজিৰ ব্ৰেড একদম কোমল থাকিব। অলপমান লাগিলে ভা ভাঙি যাব হাতত।
এ ব্ৰেডটো তোমাৰ ময়দাৰে হয় ন, ময়দা ময়দাৰ বস্তু। খাব নাপায় এনে, ময়দাৰ বস্তু ইমান ভাল নহয় আমাৰ শৰীৰৰ কাৰণে।
উম, নহয় নহয়।
এনে খালে মানে আটাৰ বস্তু খাব পাৰি।
উম, মই ব্ৰেড কেনেকে খাওঁ জানা? কেতিয়াবা পুৰা ভাজি লৈ কেনে বিস্কুট হৈ যায়। খাবাচোন মজা লাগে।
মই ব্ৰেড ভাল নাপাওঁ, ক'লো নহয় বেমাৰী খোৱা যেন লাগে সেইকাৰণে মই নাখাওঁ এই ব্ৰেডটো। তাৰ পিছে ব্ৰেডটো আগৰ পৰাই নাখাওঁ। আৰু তাৰপিছত বেলেগ আৰু অ' কেতিয়াবা ৰুটি খাই ললো, এ এতিয়াটো বাৰু ৰুটিয়ে বনাইছোঁ ৰুটিয়ে খাম। আৰু পেকিঙো কৰি লৈ যাম।
ঠিকে আছে, কিহেদি খাবাৰ ৰুটি? কি দি খাবা?
আলু ভাজি বনাইছো, আৰু লেচেৰা লগত উম। আলু ভাজি ভাল লাগে, তোমাৰ বন্ধাকবি ভাজি অলপ ভাল লাগে, ৰুটি
কুন্দুলি ভাই ভাজি খোৱা নে?
কুন্দুলি ভাজি হয় খাওঁ।
এইটো বম টেষ্টি লাগে মোক। অ' আংকল অ' এইটো বহুত ইয়া লাগে।
অ' এটা এটা জংঘল আৰু কুন্দুলি নিচিনা থাকে নহয় সেইটো তিতা তিতা থাক কে এইটোৰ চাটনি খাই পইচ?
তিতা কেৰেলাৰ চাটনি খাই পাইছা নেকি তিতাকেৰেলাৰ তিতাকেৰেলাৰ?
অ' তিতাকেৰেলাৰ চাটনি খাই পাইছো। ভাল লাগে বা ভাজিও ভাল লাগে। উম ভাজিও ভাল লাগে তোমাৰ, চাটনিও ভাল লাগে। তুমি আৰু চব্জি খাই চাবাচোন বইল কৰি ভ উ চাটনি বনাব লাগে আলু পি টিকাৰ নিচনা ভাল লাগে দেখোন।
উম, মানে মানে তিতা কেৰেলা কি কি কৰিব লাগে বইল কৰি কিনে তাৰে তিতা বস্তুবোৰ উৰুলাই দিব লাগে আগতে।
তিতা বস্তু কি আৰু তি তিতা একো নাথাকেই তেতিয়া। তিতা তিতাকেৰেলাই আৰু চবেই তিতা থাকে থাকে। অলপ বইল কৰিলে মানে বইল কৰা উম অ' বইল কৰিলে তোমাৰ তিতাটো অলপ ক'ম হৈ যায়, কিন্তু তিতাটো অলপ অলপ থাকে। তোমাৰ ধুনীয়া লাগে খাওঁতে, তাৰ পিছে তোমাৰ তিতাকেৰেলাটো হ'ল, আৰু বেলেগ কিবা ভাল পোৱা নে তেনেকুৱা?
তিতাকেৰেলা কুন্দুলি ক'লো তাৰপিছত আৰু তেনেকুৱা তেনেকুৱা তেনেকুৱা চব্জিৰ ভিতৰত ভেন্দি ভাল পাওঁ ভেন্দি ভেন্দি।
ভেন্দি, তিতাকেৰেলাৰ আচাৰ খাই পাইছেনে?
নাই পোৱা, থাকে নেকি?
আচে অঁ আচালৰ খাই দেখোন ইমান ধুনীয়া বনায় মটৰ আলু দি বনায়।
মই কালি তোমাৰ ইয়াৰ আচাৰ ট্ৰাই কৰিছিলো, চিকেনৰ আচাৰ।
এই চিকেনৰ আচাৰটো বঢ়িয়া লাগে, ক'ত খালা তুমি?
এ ক'ত খালো মানে এ আমাৰ ওচৰত মানে বেচিব আহিছিল তাৰে পৰা লৈছো।
উম, কিমান লৈছে?
কিমান ল'লে এইটি ল'লে নেকি? এক পোৱা এক পোৱা এক পোৱা।
এক পোৱা এইটি, এই ভালেই দেখোন। অ' হয় নেকি? আহ
এই এইটো চাগে আই গেছ ঘৰতো বনাব পাৰি চাগে?
অ' পাৰি
অ', অ'। ঠিক আছে হা ৰাখিছো আহ আহ ভাল লাগিল কথা পাতি হা।
অ' দিয়া।
উ